অ', শুনিছোঁ, তুমি শুনিছা নে?
হয় বন্ধু শুনিছোঁ, কি কৰি আছা বন্ধু?
এনেই অলপ মানে বৰষ ফেনৰ তলত বহি আছোঁ, তুমি
এ মই ঘৰত আহিলো ৰ'বা কিমান টাইমনো বাহিৰত থাকিম মহে খতম কৰিল খাই তাই পুৰা। বা বাহিৰতে আছিলোঁ মানে সন্ধিয়াৰ পৰা।
অ', যিয়ে গৰম বাপে বাপ নক'বা।
সেইটো বাহিৰত যে মই খোজ কঢ়িলো বাহিৰত যে মই খোজ কঢ়িলো তথাপিও ঘামি গ'লো চব একে বেলেগ ঘামিছো।
এই গৰমত কি কৰিবা আৰু ঘামিমে আৰু। এনেকুৱা যিয়ে, যিয়ে গৰম দি আছে। সেই বাপে বাপ থাকিব নোৱাৰা হৈ গৈছে।
হয়, হয়।
থাকিব নোৱাৰা হৈছে যি গৰম বাপৰে বাপ। যোৱাকালিটৌ যোৱাকালিতটো যি গৰম তাৰ আগে দিনত নক'বা গৰম
এ যোৱাকালিটো কমেই আছিল তাৰ আগৰ দিনাটো বাপৰে বাপ।
যদি আমাৰ অ', জীৱনত যদি ফেন টেন নাথাকিলে হয় তেনেকুৱা হ'লে কি হ'লা হয় আমাৰ।
তাকেইটো মই ভাবো কা আমি ফেনৰ তলত আছ টো বহুত মানুহটো ফেনৰ তলত নাই। মই কেতিয়াবা ভাবো বাৰু এইবিলাক কথা। মই ভাবো মানে আমি ফেনৰ তলত আছোঁ বহুত তেনেকুৱা মানুহ আছে বাচ্চা আছে ফেনত তলত নাই দৰিদ্ৰৰ অভাৱত।
আমাৰটো বহুত ফেচিলিটি আছে, ফেন আছে, লাইট আছে। আমাৰ মানে আগতে আমি, এট এটা কথা কওঁ। এটা কথা কওঁ, মই যেতিয়া সৰু আছিলো অহ, তোমাৰ ধৰা আম্মা যেতিয়া ফাইভ ক্লাছত অ' নাই ফাইভ নহয়, চিক্সছেভেন ক্লাছত আছিলো। যেতিয়া আমাৰ ঘৰটো কাৰেণ্ট নাছিলে, জুইতে খানা বনাইছ ছিলে মানে আমি তেতিয়া আহিদ আছিলো মানে এ মানে এনেকুৱা লাইন চাইন নাছিলে। আমি ৰাতি মানে এইটো অ', কি কয় লেম্প জ্বলাইকে পঢ়িছিলোঁ, মানে তেনেকুৱা আছিলে আমাৰ সমস্যাটো। আৰু কেতিয়াবা এইটো এ লেম্প নাথাকা কিবা কয় এই চাক কিটো কয় নহয় চাকি, চাকি অ', চাকি জ্বলাইকে পঢ়িছিলোঁ। কি পঢ়োতে পঢ়োতে অ', চাকু চাকিৰ পোহৰত পঢ়িছিলোঁ, এ পঢ়োতে, পঢ়োতে মানে টোপনি লাগিছিলে। এনেকা চাকিত যায়কে আমাৰ চুলি জ্বলি গৈছিলে, আগৰ চুলি জ্বলি গৈছিল। এইটো মনত আছে সেইবোৰ কথাবোৰ মানে অ' সেইবোৰ মানে সেইবোৰো এটা মানে নতুনকে আমি ইয়াতে আহিছিলো নতুন জেগাত এতিয়া ফটকে লাইন নিদিয়ে ন, আহ তেতিয়াতো আৰু মানে এ মানুহ চানুহ বহুত কম আছিলে আহ আহ আমি তাৰপিছত চাকিত পঢ়িছিলো, তাৰপিছত ইমান ৰাতি আন্ধেৰা এইটো হাতৰ যে পাংখা হাত ৰ পাংখা দি ঘূৰাই ঘূৰাই ঘূৰাই মায়ে আমাক শান্তি মতে মানে খুৱাইছিলে সেইবোৰ কথাবোৰ ভাবিলে মানে বিৰাট মানে মনত বেলেগ দুখ লাগে আৰু কিবা বেলেগ মানে ভালো লাগে।
ভালো লাগে আমাৰ দিনত কি কি আছিল। মানে শুনা চাওতো তোমাৰো যেনেকে কে বেকগ্ৰাউণ্ড মানে জিৰ'ৰ পৰা আহা মোৰো তেনেকুৱা মানে বেকগ্ৰাউণ্ড জিৰ'ৰ পৰা উঠা। মানে সব মানুহৰে বেকগ্ৰাউণ্ড জিৰ'ৰ পৰাই উঠি আহে কিন্তু মোৰ মতে।
হয়।
আমি জিৰ'ৰ পৰা বেকগ্ৰাউণ্ডটো ভাল ভাল টাইমট আনি ব জানিব লাগিব, তাৰ কাৰণে কষ্ট কৰিব লাগিব যথেষ্ট কষ্ট লাগিব।
হয় হয় অ' ঠিক তোমালোকৰ তেনেকুৱা আছিল নেকি কিবা মানে মানে অতীতৰ কথাবোৰ। ম'মৰ আমাৰ ম'ম আছিলে অ' ম'ম মানে বেছি সময় নজ্বলে ন। এনেই চাকি জ্বলাইছিলো আমি। অ' লেম নহলে চাকি।
লাইট এটা আছিল যে সৰু লেম্প টাইপ যে লাইট এটা আছিল।
আহ আহ সেইবোৰ দিনটো চ'লাৰ লাইট হয় হয় চ'লাৰ মানে দিনটো মানে অ' ঘ এইটোত থব লাগে বৰষুণ বৰষুণ চৰষুণ দিলে মানে নজ্বলে সেইটো। আহ অ' চ'লাৰ বস্তু, বৰষুণ চৰষুণ দিলে চেছ আৰু সি নজ্বলে।
তাকে মানে কেতিয়াবা অতীতৰ কথা শুনি দুখো লাগে ভালো লাগে, কিন্তু আজিকালি যেনেকুৱা মানে কিছুমান মানুহ বোৰে ফেন পোৱা নাই, মানুহ বোৰে নহয় মানে বাচ্ছাবোৰে। মানে পৰিয়ালৰ বাচ্ছাবোৰে ফেন নাপায় কিবা নাপায়।
আগত আগত ইমান গৰমো আগত ইমান গৰমো নাছিলে ইকাৰণে। এতিয়া যিমান গৰম হ'ব লাগে ধৰিছে আগত ইমান গৰম নাই।
নাছিল নাছিল আগৰ গছ গছনি বহুত আছিল ন ভাই।
গছ গছনি বহুত আছিলে ইমান গৰমো নাছিলে। আৰু তাৰপিছত তোমাৰ ধৰা কি বোলে গৰমো ক'ম আছিলে তাৰপিছত ঘৰৰ মানে লাইন চাইন গ'লে মানে অহাই নাছিলে দুই তিনি ঘণ্টা। ই বা ৰাতি লাইন নাথাকে এনেকুৱা আছিলে লাইন লাইন লগোৱা তাৰপিছতো মানে লাইনৰ বহুত প্ৰব্লেম আছিলে আমাৰ ঘৰত। লাইন নাহে দুই তিনি দিনলৈকিয়। কেতিয়াবা তাৰত গছ পৰি যায় এনেকুৱা। এনেকুৱা সমস্যাবোৰ আজিলে, ভালে লাগে।
ভা ভাল ভাল লাগে তে তে তে তেতিয়া লাইট যোৱা টাইমত আমি কি হাল্লা কৰিছিলো না।
ই ব ন অকব চিছিল নে গাঁৱৰ মানুহে চিঞছিলে ভাল লাগিছে, এতিয়াতো লা লাইনে নাযায়টো। অ' বুলি পুৰা চিঞৰিছিলে বাপৰে। হয় হয় তুমি ঠিক ৰাস্তাত ওলাই আহে কিবা এটা কথা বতৰা কৰে এই আগৰ নিচিনা দিন নাই, এতিয়াতো লাইন গ'লেও মানে ঘৰৰ পৰা মানুহ বাহিৰ নোলায়। দেখিবই নাপায়।
এতিয়া মানুহে মানুহে এতিয়া মোবাইল লইছে যে।
চ'ব মোবাইলতে বিজি আৰু ব্যস্ত আৰু চচিয়েল মিডিয়া এনেকুৱা।
সামাজিক মাধ্যমতে চবে বিজি হৈ থাকে।
অ' তুমি ঠিকে ক'লা বিজি হৈ থাকা ভালো নহয় আগৰ দিন। বোৰে ভাল আছিলে তেতিয়া মানে। মোবাইল একো নাছিলে এই কি পেড ফোন আছিলে কাৰবাৰ হাতত আছিলে তাকো টেলি টেলিফোন ব্যৱহাৰ কৰিছানে তুমি?
অ' টেলি টেলিফোন মই জন্ম হোৱাৰ পিছত আছিল চাগে টেলিফোন দুই হাজাৰ আঠ নে ন চনত বন্ধ হৈছিল চাগে। টেলি
টেলিফোন পিচিঅ'ফোন মই ব্যৱহাৰ কৰিছো।
ময়ো ব্যৱ কৰি পাইছো এক টকা দি কেনে যে কল
অ' পইচা পতাব লাগে ফোন লাগি যায়।
অ' বেলেগ বস্তু আছিল ন পইচা ভৰাৰ লগে লগে ফোন লাগি যায়।
নাম্বাৰ টিপিব লাগে।
হাঁহিও উঠে, মোৰ এইবিলাক কথা শুনিলে বিশ্বাস কৰিবা হাঁহিয়ে উঠে কেতিয়াবা মোৰ।
হয়, হয়, মানে আমি কি কৰিছিলো জানে তিন নোট। পইচাটো নচলে আকৌ এইটো খোলা পইচাহে লাগে।
নোট পইচা মানে আগতে তোমাৰ দহ টকাটো মানে এশ টকাৰ সমান।
এই বা বহুত ভেলু বহুত ভেলু। পইচাৰ মানে বহুত ভেলু এতিয়াতো পইচাৰ এনেকুৱা ভেলুৱেই নাই।
তুমি আগতে আগতে এ এশ টকা দুশ টকাত তে মোবাইল পাই গৈছিলা মানে তে তেতিয়া দহ হাজাৰ টকা মানে ভেলু আছিল দচ দচ হাজাৰ নহ'লেও পাঁচ হাজাৰ দুই তিনি হাজাৰ এনেকুৱা ভেলু আছিল মানে মোবলাই পাই।
এ অ' অ' তুমি ঠিকেই ক'লা মোবাইল পাই গৈছিল। ভেলু বহুত আছিলে মানে ভাল লাগিছিলে আগৰ দিনবোৰ মানে গ'ল্ডেন অল্ড ইজ গ'ল্ড বুলি কয় নহয়।
অ' অল্ড ইজ গ'ল্ড এনেকুৱা টাইপ অ'
অ' অ' গ'ল্ডেন ডেজ বোৰ আছিলে।
পুৰণি দিনবোৰ সু সোণালীৰ দিন বুলি যে কয় এনেকুৱা টাইপ মানে।
হয়, হয়, তুমি ঠিকে ক'লা মানে আগৰ দিনবোৰত তোমাৰ সেইটোও আছিলে জানানে কি। বোলে তোমাৰ ফল মূলৰ গছো বহুত আছিলে। হয়।
ফল মূলৰ গছ আৰু আগৰ দিনত মানুহে ইমান গছ কটা নাছিল। ছিল ন গছ কটাই নাছিল কি কাৰণে গছ কাটিব।
গছ কটাই নাছিলে বহুত গছ আছিলে আৰু তোমাৰ। ফল মূলৰ গছ বেছি আছিলে। কাৰোবাই কাৰোবাৰ ঘৰত যায় ফল মূল খাব কাৰণে কাৰাবাই কিবা ঘৰত যায়। মানে এনেকুৱা আছিলে কথা মানে মিল জুল আছিলে বহুত মিলি জুলি আছিলে।
ফল মূল মানে এনেকুৱা ধৰিছিল মানে আগৰ দিনত। তুমি বেছি কাণেও বেলেগ বেলেগক দি কাণৰ ফল ৰয়ে যায় লাষ্টত পেলাই দিব লগা হয়।
আৰু এতিয়াতো চাবা মানে ফল ফল নাথাকে বৰষুণৰ বতৰ তাৰ ফলত ফলবোৰ মানে খৰি যায়।
খৰি যায় আৰু ঠিকেই ক'লা আমাৰো ধেৰ ফল আম লাগিছিলে তোমাৰ বিছটা মানে ৰল গছত। এই ভাল নালাগে।
তেনেকুৱা এনে খাবোৰ আৰু আজি আজিকালি বাৰ দ দহ টকাত কি পাই কোৱাচোন দহ টকাত এটা চিপছ পাই আকৌ। কিমানে কম পেটে নভৰে।
উম', উম', ঠিক ক'লা আমি তিনি টকাত পেটিছ খাইছিলোঁ। চব্জি পেটিচ কি ভাল লাগিছিলে। চব্জি পেটিচ খালানে?
হয়। হয়। খাইছো আ, বে-বেকেৰিৰ পৰা খাইছিলা ন'?
উম, বেকেৰিৰ পৰা চব্জি পেটিছ স্কুলত।
সেই বেকেৰী যে এটা যে ঠেলা গাড়ীত যে লৈ আহে মানে গ্লাছ থকা আ ঠেলা এটাত।
উম, দুই টকাত তোমাৰ এইটো পেটিছ আছিল। কি পেটিচ ছিলে বেলেগ পেটিচ দিছিলে আহ। কিম এ, এইবোৰ এতিয়া ম হেৰায়ে গ'ল।
ক্ৰীম ৰ'লটো ক্ৰিম ৰ'লটো বঢ়িয়া লাগিছিল মোৰ। এতিয়া এতিয়া ক্ৰীম বনটো আছে অকল ক্ৰীম বনটো।
ক্ৰীম ৰ'লটো পায় কিন্তু কিছুমান দোকানত পায়। ক্ৰীম ৰো'লটো এই বিৰাট খাইছিলোঁ ক্ৰীম ৰো'লটো মইও। ক্ৰীম ৰ'লটো দুই টকা আছিলে চব্জি পেটিছ তিনি টকা আছিলে। বনটো তোমাৰ তিনি টকা আৰু চব তিনি টকা খালি ক্ৰীম ৰল তো দুই টকা আছিলে।
এতিয়া তুমি চাবাচোন অকল ক্ৰীম বনটোৱে বাছে আছে মানে, আগৰ খোৱা বস্তুৰ এটোৱে
তুমি পাবা উম, বিশ টকা তোমাৰ ডাঙৰ ডাঙৰ দোকানত পাবা ক্ৰীম ৰোল পাবা। পোৱা যায় কেইটাম মই খাইছো কেইদিন। আগৰ দৰে কেনেুৱ তেছ মানে কাল আগতে এটা খালি মানে পেট ভৰিছিলে। এতিয়া মানে আ, এটা খালে মানে একো নহয়। আগতে আগতে এটা খালে মানে পেটটো পুৰা হৈ গ'লে।
ঠিক আছে বাৰু তোমাৰ লগত পুৰণা দিনৰ কথা পাতি ভাল লাগিল বাৰু যথেষ্ট মোৰ ও, স্মৃতিৰ জৰিয়-জৰিয়ত ত হৈ আছিল।
অ' দিয়া ঠিক আছে মোকো ভাল লাগিল দিয়া।
ঠিক আছে, ৰাখিছো হা।
অ' দিয়া।